অ তোমাৰ ঘৰ ক'ত
মোৰ ঘৰ, তেজপুৰ।
তেজপুৰ ন মোৰ ঘৰ বাৰু বিহুগুৰি অ এই বাকী কি চ চাহ-তাহ খালা?
চাহ বাৰু খালো
অ অ এইটো ভাত বনাইছে নে মই খালো, মই এইমাত্ৰ খাই পেলাই খাই পেলাইহে মই এটা কাম কৰিছো তোমাৰ এই বাকী এতিয়া কি পঢ়ি আছা?
মই ডিগ্ৰী পঢ়ি আছো।
ডিগ্ৰী কি? ছেকেণ্ড চেম, ফাৰ্ষ্ট ছেম, থাৰ্ড চেম?
নহয় নহয়, ফৰ ছেম।
ফৰ্থ ছেম, অ', অ'। মই এই তোমাৰ ভাইটিয়ে দিয়া, মই তোমাৰ এইবাৰ ফাৰ্ষ্ট ছেম পাইছোহে।
অ অ।
উম।
ঠিকেই আছে, উম ভালেই, তোমালোকৰ?
আহ, মোৰো ভালেই দিয়া, এতিয়া কি-কি কৰি আছা?
আছো এনেই, কি কৰিম নো আৰু গৰমখনত।
হা হা?
গৰমখনত বোলো কিনো কৰিম সেইকাৰনে বহি আছো আৰু।
অ মই এই এই গছৰ বৰ আহি বহিছো এই গৰম পেলাইছে এদিন বৰষুণ এদিন অ ৰ'দ।
অ', অ'।
এতিয়া মোৰ ঘৰ, তেজপুৰ তোমাৰ ক'ত?
তেজপুৰ এইফালে ওচৰে পাজৰে আৰু। তোমাৰ বিহগুৰি।
মোৰ বিহগুৰি হয়, বিহগুৰি এইকণটে আৰু এই বিট হা হা?
আজি গৈছিলো বাৰু সিফালে।
এইফালে আহিছিলা?
অ', গৈছিলো।
অ', অ', মোৰ মানে বিহগুৰিৰ পৰা এইফালে তোমাৰ পিঠাখোৱা, পিঠা পৰা আকৌ এইফালে সোমাব লাগে, পিঠাখোৱা পৰা লিখগাওঁ।
বাকী ঘৰত ভালেই আৰু।
ভাল
অ', ঘৰত কোন কোন আছে?
মোৰ ঘৰত তোমাৰ মা, দেতা, বা আৰু মই। তোমাৰ?
অ আমাৰ মা দেউতা আছে, আইতা আছে ভণ্টি আৰু মই।
উম। হেল্ল'!
অ', কোৱা।
অ এই নেটৱৰ্ক পোৱা নাছিলে, এই এইটো অ কি আইতা মা আৰু তুমি, ভণ্টি, দেউতা।
ইমানে।
অ', মোৰ ঘৰটো বাৰু এয়াই আমি চাৰিটা আৰু। হেই সেইটোয়ে এইটো বাকী কি আ, তুমি কি ডিগ্ৰী কি লৈছা? এম জৰ
আছামিছ মেজৰ।
আছামিছ টাননে সহজ?
কি কবা আৰু টানো আছে সহজো আছে।
তোমাৰ ফিল'চফি ল'লোঁ, টান পাম নেকি মেজৰ?
ফিল'চফিটো মেজৰ জানোঁ, এতিয়া মো-আমাৰতো ফিল'চফি বাৰু নাই।
অ ফিলচফি নাই ন তুমি কি দৰংপু
একচুৱেলি মই তেজপুৰ কিন্তু, মেইন তেজপুৰৰ একো নহয়। মোৰ হ'ল মানে তেজপুৰ মিছা মাৰি।
নিছামাই ন অ মই এইটো মই, নিশ মাৰি গৈছো গৈছো অ গৈছো এই এইটো উম মানে মই এতিয়া যোনটো চাবজেক্ট ললো, সেইটো এতিয়া ত টান পাও মানে এতিয়া টান টান লাগিছে চবে কৈছে যে টান পাবি। তই এতিয়া যেতিয়া থাৰ্ড চেম পাবি নে ছেকেণ্ড চেম পাবি তেতিয়া চেঞ্জ কৰি ল'ব পাৰিবি
উম চেঞ্জ কৰিব পাৰি তেতিয়া চেঞ্জ কৰি ল'লেই হ'ল প্ৰথমতে চাই লোৱা
উম, মানে এতিয়া মই মানে মেজৰ ললো মেজৰ তোমাৰ, ফিলচফি ল'লো মাইনৰ তোমাৰ হিষ্ট্ৰী ললো মানে মই অকণ সহজ পাওঁ। হিষ্ট্ৰীটো অকণ সহজ পাওঁ, যে হিষ্ট্ৰী টি টো লৈলে হ'ল
উম
তোমাৰ মাইনৰ চাব্জেক্ট কি,
মোৰ মাইনৰ এডুকেশ্যন
এডুকেশ্যন ন
আছিলে মোৰ, কিবা কয় এইটো হিষ্টী আছিলে বাৰু, পিছত মই মানে চেঞ্জ কৰি লৈছো। অ পাৰি চেঞ্জ কৰিব ছেকেণ্ড চেমিষ্টাৰতো পাৰি থাৰ্ড চেমিষ্টাৰতো পাৰি।
অ মানে কলেজত গৈ পেলাই গলেই হ'ল ন
অ ক'লে যেতিয়া আকৌ ফৰ্ম ফিলাপ হ'ব তেতিয়া ধৰ
উম মানে মই তোমাৰ এতিয়া আকৌ আমাৰ এইখন অতু ন মাছ হ'ল যে
অ অ
দৰঙত এতিয়া দৰঙ সেইটোৱে প্ৰব্লেম হৈ গ'ল এতিয়া আকৌ ধৰি লোৱা, উ মই প্ৰফেচাৰ আগত যদি অকমান বেয়া কৈও পাওঁ প্ৰফেচাৰ প্ৰশ্ন ডাইৰেক্ট কাটি দিব মোৰ নম্বৰ
উম উম
ইউভাৰ্চিটিটো নাকাটি প্ৰশ্ন এতিয়া আমাৰ দৰং কলেজৰ প্ৰফেচাৰে কাটিব।
উম
সেইটোৰ পৰা অকণ দিগদাৰ হৈ আছে বাকীতো কথা নাই বাৰু,
আহ
এই তোমাক কলেজৰ বিষয়ে কোৱাচোন। কেনেকুৱা কলেজ, কি কলেজ
আমাৰ ইয়াতো আছে বাৰু মিছামাৰী কলেজ এখন মানে পাইভেদ হয়। মই বাৰু হেৰি যাও, মই ৰঙাপাৰা কলেজত যাওঁ।
ৰঙাপাৰা কলেজ ৰঙা কোৱা গ'লে যে, মোৰ ভণ্টীজনী এতিয় পৰা ফাৰ্ষ্ট টাইম পাইছে। বাৰু মোৰ গাঁৱৰে ছোৱালীজনী তাত পঢ়ে মানে মোৰ পেহীঘৰ তাত ৰঙাপাৰা, তাই মানে এতিয়া ইয়াত আহিছিল ত তাই মোক। কৈছে যে মই ৰঙা পাৰ কিবা এখন লৈছো ক'ত লৈছে সেইটো নুসুধিলো কিন্তু ৰঙা পৰা সেইফালে কিবা কলেজ এখন লৈছে অ
আমাৰিবাৰী কলেজ। আহ,
তাকে ভাবছো তাই মানে ইয়াত লোৱা কথা আছিলে। তাৰপিছত তাইৰ ঘৰ তাতেই যে আকৌ অহা যোৱা কৰিব দিগদাৰ হয়। সেইকাৰণে মানে তাই তাতে লৈলো।
হয় বাৰু এতিয়া বাৰু দিগদাৰ নহয়, এই পৰীক্ষা কেইদিন মানে অলপ দিগদাৰ হয়, আৰু।
অ', পৰীক্ষা কেদিন দিগদাৰ হয়ে এই বাকী প্ৰে-এই আছামিছৰ প্ৰেক্টিকেল থাকেনে?
থাকে। উম, থাকে সেই-সেইবিলাক নাথাকিলে ক'ত হ'ব আৰু।
উম, মানে কি মুঠ কি নম্বৰ একজামৰ হয়? একজাম কেই নম্বৰ হয়?
একজামৰ হয়, থাৰ্টি মানৰ হয়, থাৰ্টি, ফৰটি।
আকৌ মানে কি মুঠ এশ নম্বৰ নেকি? আকৌ প্ৰেক্টিকেলে মিলাই?
অ', সেইবিলাক চব মানে মিলাই কিনে আৰু।
অকল পঞ্চাছ নম্বৰ মানৰ হয়, নেকি।
এ নাই নাই এইবাৰ ফাইনেলত ছিক্সটি মান অ ফৰটি নম্বৰ আহিছিলে চাগে
উম মোৰ এইবাৰ কি হয় মই এইবাৰ যামহে আগষ্টৰ পৰা আমাৰ আকৌ কলেজ ষ্টাৰ্ট হবই
উম উম আগষ্টৰ পৰাহে হ'ব আৰু
আ গৰমটো কমি আকৌ এই এইটো এতিয়া ছেকেণ্ড চেমৰ এক্জাম নে থাৰ্ড চেমৰ একজাম খতম হৈছে এতিয়া নে কি নে হৈয়ে আছে জানোঁ।
থাৰ্ড চেমিষ্টাৰ আমাৰ এটোতো আগতে হৈ গ'ল থাৰ্ড চেমিষ্টাৰ বিলাকৰ
অ মানে এই এইকেইদিনতে হৈ আছিল ন কি এইটো উইকতে হৈছে
উম উম
তাকে মই ভাবিছোঁ বোলোঁ আমাৰ মানে মোৰ লগৰ কেইটা মানৰ ইয়া মোৰ দাদা কেইটা মান গৈ আছে যে মই ভাবিছোঁ একজাম হৈ আছে চাগে
অ নাই কিছুমানৰ হৈ আছে চাগে কিছুমানৰ মানে খতম হোৱা নাইতো এতিয়া মই মানে কালি কলেজ গৈছিলোঁ যে কিছুমানৰ হৈ আছে একজাম
অ মই আকৌ ভাবিছিলোঁ তোমাৰ মই জোগ্ৰাফি লোৱা কথা জোগ্ৰাফি ল'লে মানে আকৌ প্ৰেক্টিকেল বহুত পাম ব প্ৰেক্টিকেল বোলে এটা এটা বস্তুৰ দাম বোলে বহুত তাকে মই মানে বহুত ভাবি চিন্তি নললো জিঅগ্ৰাফীটো
তাৰো আছে জিঅগ্ৰাফিও আছে তাইৰ ঘৰো বা তেজপুৰতে হয়
তাইৰ ঘৰ তেজপুৰতে ন অঁ মানে মই তোমাৰ এই ভাবিছিলোঁ যে প্ৰথম মই জিঅ'গ্ৰাফী লোৱা কথা ভাবিলোঁ তাৰপিছত জিঅ'গ্ৰাফীটো বহুতেই ক'লে বোলে প্ৰেক্টিকেল পাবা সেয়া পাবা সেইকাৰণে নলবা মই সেইকাৰণে নললোঁ হয়ো বাৰু মই উম বা বাও লৈছিলে, এই তাৰপিছত চেঞ্জ কৰিলে লাষ্টত।
উম উম।
বাকী কোৱা ভাত বনাইছে নাই?
ভাত বাৰু এতিয়া বনোৱা নাই, বনামহে আৰু।
অ', তুমিয়ে বনাবা নেকি?
অ', মই বনাম মানে মই ঘৰত মানুহ নাই যে।
অ', কি ডিউটি যায় নেকি?
ডিউটি মানে নহয় আজি মিটিং এখন আছে মানে তাত গৈছে মা। আকৌ আইতা ওচৰৰে মানুহ এঘৰত গৈছে।
অ', কি দেউতা ঘৰত নাথাকে?
দেউতা বাহিৰত থাকে।
অ, দেউতা বাহিৰত থাকে ন অ, এতিয়া মানে ঘৰখনত অকল তুমিয়েই আৰু।
মই আছোঁ, আকৌ ভণ্টি আছে।
অ'। হেল্ল'
অ', কোৱা।
অ', এই এইটোৱে মই বোলো সুধিছো কোন কি কৰি আছে। বাকীটো এতিয়া বেলেগ সুধিবলৈ একো নাই।
নাই নেকি আৰু?
তে কোৱা
কোৱা আৰু বাকী ঘৰৰ খবৰ খাতি।
মোৰ ঘৰৰ খব মোৰ ঘৰৰ খবৰ খাত প্ৰতি মাৰ ভাল দেউতাৰ ভাল বাটো এতিয়া বাৰু ভালেই। বা এতিয়া তোমাৰ টাউনতে কৰে দুৰিকাত তাই চিট পালে নাৰ্ছৰ।
অ', অ', কেট কৰি আছে।
উম, দিয়া মোৰহে বেয়া আৰু মই তোমাৰ এতিয়া পাইছোঁ, ঘৰৰে এয়া আহিছে। কষ্ট। সেইটোৱে মোৰ ঘৰত এতিয়া বাৰু দে এইটো দেউতা মই বাৰু এতিয়া।
উম।
মা বাৰু দিউটিয়ে যায়।
অ', মায়ে কিবা কৰে।
মানে মা মেডিকেলত কৰে তোমাৰ এই এইটো, আ ডিউটি কৰে তোমাৰ আহ, চৰকাৰী চাকৰি পাবহি তিনিটামানত যেতিয়ালৈকে ভাত বনাই গৈছে এতিয়া, গৰমাব লাগিব এই গৰমতে গৰমাব লাগিব।
উম, অ নহবা গোন্ধাই যাবগৈ, বেয়া হৈ যাবগৈ এনেই।
উম, মানে মই ভাত বনাব নাজানো, সেইটো কাৰণে মায়ে বনাই যায়।
অ', শিকি লবা আকৌ।
শিকি ল'বা মানে, মই মেগীয়ে বনাব জানো, তাৰ বাহিৰে বাদে একো নাজানো।
অ'।
তুমি কি - কি বনাব জানা?
মইতো চব বনাব জানো।
তোমাৰ ফেভৰেট মাংস কি? গাহৰি- অ' মই এইটো সে- সেইটো মানে যোন মই যাকে সোধো, তাকে কয় গাহৰি বুলি।
অ', গাহৰিয়ে ভাল পায় চবে।
চবে গাহৰি ফেভৰেট। উম, গাহৰি - গাহৰি। এতিয়া তোমাৰ মই গাহৰিটো ভাল পাওঁ, ছাগলীটোও ভাল পাওঁ, ব্ৰইলাৰটোও ভাল পাওঁ, বাকী নাই আও। বাকী ইয়ত নাখাওঁ একো।
ব্ৰইলাৰটো আজিকালি ইমান মানে খাবলৈ মন নাযায়।
নহয়, তোমাৰ সদায়তো গাহৰি নচলে ৰে, কেতিয়াবাতো ব্ৰইলাৰটো আনিবই লাগিব, সেইটো কাৰণে।
মানে কেতিয়াবা খালেও আৰু মানে মানে খাবলৈ মন নাযায়।
অ', সেইটোৱেই, সদায় আকৌ গাহৰি খাই থাকিলেও আভোক
কিন্তু গাহৰি থাকিলে খাব পাৰি।
নাই সদায় আকৌ গাহৰি খাই থাকিলেও
আৰু সদায় আকৌ গাহৰিটোও খাব নোৱাৰি ইমান গৰমত।
উম, ঠাণ্ডা কিন্তু ভাল আছিলে।
উম।
দিয়া ন'
আহ, হ'ব দিয়া তেনে।